হেল্ল'!
হেল্ল'?
কি কৰিছা?
এ, আছোঁ আও, ঘৰতে।
অ'! কথা এটা সুধিবলে, ফোন কৰিছিলোঁ? শুৱাই নাই, ইমান সোনকালে শুৱে নে?
এ, দিনটো এখন কাম- চাম কৰি, ভাগৰুৱা লাগিছে! তাকে, বোলো শুলোগে হেঁতেন, এতিয়াই।
অ'! মইয়ো এতিয়া, এই কাম, খেতি বাতিত লাগি আছোঁ যে, এইকেইদিন।
অ'!
ভাগৰত লাগিছে! মই এতিয়া, বিচনাতে আহিলোঁ বাৰু। শুৱা নাই, অলপ মোবাইল টিপি কাম এটা কৰি আছিলোঁ।
অ'! কি কাম বা?
এ, লেপটপটো উলিয়াইছিলোঁ, এতিয়া। ফিলিম-চিলিম অকণমান, ডাউনলোড দি আছোঁ।
অ'!
উম! খেতি- বাতি আজৰি হ'লেও, ক'ৰবাত ফুৰিব যাওঁ, বা।
অ'! তাকে, এইটো ভাবিছিলোঁ! ফুৰিবলৈ যাওঁ বুলি। খানা এটাও খোৱাৰ কথা ভাবি আছোঁ! এই, আমাৰ লগ, জনকেইজনৰ সৈতে। আৰু বোলো, খানা এটা খাওঁ। বেছি বৰ, বেছি দূৰলেও নাযাওঁ।
মোক কৈছিলে, হেৰি অথনি, এইটো কি বুলি কয়? তাৰপা, কিবা দৈপাঙত খাম বুলি কৈছিলে।
অ'! দৈপাঙত খাম বুলি কৈছিলে। দৈপাঙত ইফালে কিবা, এই, ভিতৰ ফালে নে, কিবা ৱাটাৰ ফ'ল এটাও আছে। মইয়ো গম নাপাওঁ। আজিলৈকে, শুনাও নাই। অ'! এইটোৱে, লগৰটোৱে ক'লে বোলে, এইফালে ক'ত ৱাটাৰ ফ'ল এটা আছে।
ৱাটাৰফ'ল আছে, ৱাটাৰফ'ল আছে। মই, আও, আও গৈছোঁ, ৱাটাৰফ'লটোলে।
অ'! বাকী, এনেই চেঁচাটোলে গৈছোঁ বাৰু আগতে। কিন্তু, এইটোলে যোৱা নাই।
এইফালে আছে, অলপ মানে।
অ'! সি আকৌ ক'লে, খানা এটাকে খামগে।
মানুহ, আমি পাঁচজনে খাম বুলি কৈছে, বেলেগ মানুহ নাই। মানুহ বেছি হ'লেও বেয়া হয়।
দে অ'! তাৰপিছত, কি বোলে সেই বোলে, আকৌ হেৰি, খানা-চানা তাত বনাই খাবলে, বৰ সুবিধা নহ'ব। বোলে ঘৰতে, আমাৰ ঘৰতে পইচাটো তুলিম। তাৰপিছত, আমাৰ ঘৰতে খানাটো বনাই পেলাই, পেকিং কৰি তালৈ লৈ যাম। তাতে খামগে আৰু। সিবিলাক গা-পা ধুব হেনোঁ। তাতে, হৈ কিবা ঝৰনাটোত মানে। হাফ পেণ্ট- চাফ পেণ্ট ললে কৈছে একদম। ‌ তাৰ পিছত, মই বোলো ঠিক আছে বাৰু। আকৌ, তাত এনেকৈ বনাই খাবলৈ নাপালে, ভাল নালাগে মানে, কিবা। খানা-খানা খোৱা যেন নালাগে, তাত যদি বনাই নে খাওঁ। যদি, পেকিং কৰি লৈ যাওঁ মানে, খুউব ভাল নালাগে।
সেইটোৱে ন পেকিং টো ল'লে ঠাণ্ডা, দূৰ হ'লে ঠাণ্ডা হৈ যাব যে কি খাবা আৰু
উম, এটাৰ কাৰণে হয় বাৰু তাত খৰি চৰি পোৱাও দিগদাৰ এতিয়া বাৰিষা কালত মানে পানীটো হেৰীটো বাঢ়ে ন?
নি শুকান খৰি এনেও ক'ত পাবা এতিয়া বিচাৰি।
গৈ নিলো মানে খাল খৰি ইনেয়ে আমি ধৰক খানা খাবলৈ গ'লে সাধাৰণতে খৰি চৰি নিনিওৱে তেনেকুৱা জেগালে কিন্তু এইবাৰ মানে খানা খ খাবলৈ গ'লে লৈ যাব লাগিব খৰি চৰি।
অহ সেইটোৱে, তোমাৰ মানে আমি কি ৱাটাৰ ফলটো চাবলে মানে নহয় ভাল জেগা এটাত নিজে বনাই খোৱা বোৱা জেগা এটা হ'ব লাগিব। এ ঘৰতে হৈ গ'ল যদি বনাই হয় তেতিয়া দেখি আকৌ মানে খানা টেষ্টে নাপাম। পিকনিকৰ টেষ্টে নাপাম দেখুন একো।
উম উম হয় সেইটোত হয়।
কিবা এটা খোৱা নিচিনাহে হ'ব।
তাকে তাইক সেইকাৰণে কৈছোঁ বোলো নহ'লে খৰি চৰি আমি ইয়াৰ পৰা হেৰী কৰি হ'লেও লৈ যাম বান্ধি মেলি
আমি বেলেগ জেগাত খাম খাই বৈ আজৰি হ'ল
অঁ দা আজৰি হৈ চামগে আৱ। তাক কৈছোঁ আমি ৰাতিপুৱা সোনকালে ওলাই যাম দৰকা হ'লে।
অঁ ৱাটাৰফলটো চোৱা কি আৱ
অকল আৰু ৱাটাৰফলটোৱে নহয় যদি বাকী কিবা এইবোৰ চব জেগা আছে সেইবিলাকো চাবগে পাৰিম।
অহ সেইটোৱে।
উম। তাকেহে এতিয়া যোৱাটো কেতিয়ালে কয় বুলি আহিছে?
খেতি কেইদিন ফ্ৰী নাই ন মোৰ খেতিটো আজৰি হৈ লওঁ।
এ আমাৰো আছে বাৰু ৰুবলে আমাৰো বৰ বেছি মাটি নাই আৰু দেৰ বি বিঘা মান মাটি আছে তাকে ৰুই মেলি, এইকেইদিন আকৌ এই পানীতো বাঢ়ি আছে। সেইকাৰণে তেনেকে বোকা দিয়া হোৱা নাই।
অঁ তাতে কঠিয়াত অলপ চাই চিতি দিব লাগে ৰোৱনী লগাই থৈছে।
অহ।
এতিয়া কি যিহে দাম অও ৰোৱনী। ইয়কে মান এতিয়া, বেছি হোৱাই নাই দছ পোন্ধৰ জনী মান আহে হে গাড়ী ভাড়া বহুত আঁতৰ পৰা গাড়ী ভাড়ায়ে বাৰশ টকা আছে। ৰোৱনী সাত আঠ হাজাৰ টকা লৈ আছে।
অঁ আজিকালি আকৌ আজিকালি ৰোৱনী আ অঁ ৰোৱনী ঘৰৰ পৰা আনিবগে লাগে ঘৰত থবগে লাগে।
উম খুৱাবও লাগিব আৰু ভালকে ভাত মাংস বইলা মাংস আনিছো। বইলাও খোৱাইছো।
আকৌ সোনকালে আহিব আপোনাৰ কি দেৰিকে আহিব আপোনাৰ সোনকালেও যায়গে।
উম সেইটোৱে।
আক আগতে আকৌ উম আগতে আকৌ বিঘা চিষ্টেমত আছিলে কিবা বিঘা চিষ্টেমত এহেজাৰ টকা আজিকালি সেইটোও উঠি গ'ল। মানে সিহঁতৰ লজ হয় আকৌ সেইটো কৰিলে। উম, ৰোৱাটো মেনা। হয় আৱ। চৰকাৰৰ সা সুবিধাবোৰ আৱ যিমান পাইছে সিহঁতিবোৰে কাম চাম কৰা ধান্দাটো এৰিছে মানুহ বিলাকে আজিকালি যিবিলাক কাম কৰি খোৱা মানুহ আছিলে। চৰকাৰে ফ্ৰীতে চাউল দিয়েই। অৰুণোদয় আঁচনিৰ পইচা পায়েই কেলেনো কাম কৰিব লাগে।
প্ৰায়বিলাক মানুহ বিলাক মানে আৱ খেতি বাতিৰ পৰা হাত এৰিছে আৱ। নগৰীয়া হ'বলৈ মানে বিচাৰিছে মানুহ বিলাকে গম পাইছা',
বিচাৰিছে অ', - উম',
গৰু ছাগলী পোহা আগতে পাইঘৰতে থাকিয়েই, ধৰ হাল বোৱা ফলত', ভাং গৰুও থাকে, আজি কালি আওঁ',
উম', আজিকালি নাই, চব ট্ৰেক্টৰ',
থাকিলেও গায় গৰু এজনী - দুজনী পোহিব মাত',
উম', - উম', গাখীৰখনৰ কাৰণে মাত্ৰ সেইটোয়েই',
উ', -উম',
সেইকাৰণে খেতি - বাতিবোৰ ভাল নোহোৱা হ'ল কিবা', আৰু পানী যি সময় হে আগতে এতিয়া আমাৰ যিবোৰ মা ইয়াত মাটি দ মাটি সেইবিলাক মাটি চাই মানে', তাত খেতি - বাতি নহয় গোটেই মানে আপোনাৰ প্ৰায়', ভাদ মানলৈকে পানী মানে এআঠু ওপৰ হৈ থাকে, এনেতো মানে ঘোৰ বাৰিষা', তেখেতৰ আপোনাৰ একেবাৰে ব', -বহুত বেছি পানী হয়', এতিয়া সেইবোৰ জেগাতো পানী আপোনাৰ এতিয়া মাটি ৰোৱা সময়তে মানে একদম পুৰা খৰাং নিচিনা হৈ থাকিলে', বাৰিষা কালতো আজিকালি মানে ইমানেই পানী সুবিধা মে', মেঠাইবোৰ, বিশেষকে আমাৰ ইমান নদীখনত কাষেবাৰে ধেৰ মেঠাৰি দিলে', মেঠাইবোৰ দিয়াৰ পৰা মানে পানীতটো মানে একদম, একেবাৰে নোহা হেৰি নোহোৱা হ'ল',
তোমাৰ কি পানী অহা নাই কি তোমালোকৰ ফালে?
আমাৰ ফালে মানে হেৰি হৈছে পানীবোৰ হৈছে কিন্তু ফটাফট আকৌ শুকাই - শুকাই যায় মানে', মানে বোকা - চোকা দি মানুহ হোৱালে', ৰো', - ৰোব পৰা হ'লে আকৌ আপোনাৰ পানীটো বেয়াকে বাৰো শুকাই গুচি যায় শুকান হৈ যায়', আকৌ বেছিক কে কোনোবা সময়ত সৰহকে পানী হৈ যায় আকৌ ৰোব নোৱাৰে মানুহে',
অ', সেইটোৱে', আমাৰ ফালে এইবাৰ পানী ইমান হোৱা নাই আগতে মানে বহু', এই বেলেগ - বেলেগ চাইডতটো কিমান বানপানী হৈছে দেখিছাই নহয়',
উম', - উম',
অ', অকমান অকমান পানী হৈছিলে আৰু বেছি পানে বৰষুণ দিয়া কেইদিন অকমান এয়া এআঠু সমান পানী হৈছিলে এতিয়া শুকালেই', কাষতে নদী আমা', কাষত নদী এখনো আছে নদী নহয় মানে জান এটা আছে বেছি দীঘল, অলপমান দীঘল আৰু', তোমাৰ কটা জান বুলি কয়',
উম',
জানটো কাষতে আমাৰ পথাৰ আছে মাটি',
অহ',
উ', তাতে অলপ খান্দি থৈ দিছোঁ দ মাটি খিনি',
অ', - অ', আমাৰ সেই নদীখন আজি হ'ল দুবছৰ', ছহ মাহ মানৰ আগত মানে সেই প্ৰজেক্ট উম', প্ৰজেক্ট এটা আহিছিলে তাৰ মানে সেইটো আন্ডাৰত', গোটেই নদী আমাৰ এইফালে নদী মানে আমাৰ এখন ইয়াত', পু এটা সেই জান এটা আছে, দুটা জান আছে, সেই জানটোৰ পৰা ধৰি লোৱা এক', একদম মানে সেই তিনিআলি পৰা আপোনাৰ এহ্', একেবাৰেই এই নদীৰ কাষলৈকে এটা বান্ধ বনাইছে প্ৰায় আপোনাৰ দেৰ কিলোমিটাৰ মান হ'ব',
উম', হয় নেকি, আৰু কিহ - কিহৰ বান্ধ বনাইছেনো?
সেইটো মানে নদীৰ - নদীৰ লগত জান', অ', - অ', ঘৰৰ পৰা, অ', - অ', ঘৰৰ পোন্ধৰ ৰাস্তাটো', সেইটো মানে দুটা উম', দুইটা জইন কৰি পেলাই মানে জান আৰু নদীখন জইন কৰি পেলাই মানে একেটাই হৈ গ'ল', এতিয়া মানে সেইটো ওপৰৰ পৰা পানী, পানীটো সমস্যা হৈছে', আকৌ কিছুমান জেগাত গ', -গ', বিলাক মানে গৰাও খহিছে সেই নদীৰ কাষ', হয় মানে আগৰ ওখ হৈ পলি মাটিবিলাক',
এইটো বনাই হৈ গ'ল নেকি?
অ বনাই হ'ল হ'ল আজি দুবছৰ মানৰ আগতে মানে প্ৰায় বনাই হৈছে কামটো কৰিলে প্ৰায় ছমাহ মান লাগি কামটো কৰিলে মানে
ইমান লক্ষ্য কৰা নাছিলো সিদিনা বিয়ালৈ যাওঁতে।
অ
উম
এই এনেকে মানে অ
ভাত ভাত খাবলে কেতিয়া মাতিবা তুমি মোক মাতাৰ কথা আছিলে নহয় আমাৰ লগৰকেইটা
অ ভাত খাবলৈ মাতিব লাগিব মাতিব লাগিব এই হেৰি এইবিলাক এই এচাইনমেণ্টটো বা জমা দিব দি পেলাই বোলো বন্ধ গিদিন যেতিয়াই হয় আও তেতিয়া মাতিব লাগিব। হতহ এই কেইদিন খেতি পথাৰতো অ নাই নাই খেতি পথাৰো তাতে এইকেইদিন লাগি আছে মানুহ বিলাক ব আকৌ মানে অকমান কাম কেইটা সময়ৰ সুবিধা লৈ হে কৰি পেলাবলে ভাল হয় আও
অ সেইটোৱে অ
উম, তেতিয়া আমাৰ এদিনতে হ'ব বাৰু তাকে বন্ধও পাইছে বোলো বন্ধতে একেবাৰে আও মাতিম আও বোলো
উম
উম
কি কয় এটা এতিয়া খেতি নকৰিলে নচলেও নহয় পেট পাতিবলে।
উম উম উম
নহলে মাটিখিনিতো এনেকে এৰি থৈ যাব নোৱাৰি ন। আমাৰ কেইখন অ আজিকালি
আজিকালি আধি কোনোও নকয় কাৰণ আধিলৈ কৰিলেও আজিকালি নেথা থাকে নহয় নিজলে একোৱে নাথাকে নিচিনা আকৌ কিছুমানে আধি কৰিলে কি কয় হালো বাই দিব লাগ লাগিব আৰু মাটিও সি হাল বাই দিব লাগিব গৃহস্থই মাটি ৰুব আধা কৰা মানুহ ঘৱে আকৌ ধান কটাৰ পিছত ডাঙৰি পথাৰতে ভাগ। মানে আপোনাৰ-
মৰণা মাৰি আমাৰ এয়াটোদেখোন আমাৰ আধি লৈছিলো তোমাৰ কেই বিঘা মান হ'ব মাটি ৰবা দেই এইফালে সাত দুই তিনি-চাৰি বিঘা ওচৰা-ওচৰি হ'ব নেকি। তাপা আগতে আগ পা আধিটো চলাই থাকে কিন্তু এইবছৰ লোৱা নাই এই বছৰতো সমস্যা হ'লে ঘৰ
অ
মাঠটো মানে গোটেই ধান পঠা বা কাটি মানে ভাল পোৱাৰ পৰা ধৰি লৈ ধান কাঠি একদম মৰনা মাই তাৰপিছত মৰণা মাওতেহে ভাগ কৰে একদম সমান সমানকে
উম অহ অ তেনেকে আকৌ ভাল যদি মৰণা চৰণা মাৰ পিছত ধান টো ভাগ কৰি দিয়ে তেতিয়াহ'লে মানে কষ্টটো কম হয়। কিন্তু আজিকালি ধানবিলাক ইমান ভাল নহয়। মানে সেইকাৰণে মানুহবিলাকে সেইকাৰণে বৰ কষ্ট কৰিব নিবিচাৰে পথাৰতে ডাঙৰিটো ভাগ কৰি দিব বিচাৰে- অ আজিকালিতো আৰু মৰণা গৰুৱে, মৰাটো উঠিল পাৱাৰতেলাৰ খুব মানুহে কমেই মৰা হল পাৱাৰ টেলাৰ টেক্টৰে
অ পথাৰত ডাঙৰিয়া ভাগ কৰি দিলে ভাল হয়। তেতিয়াহ'লে মৰণাটো নিজে নিজে মাৰিব লাগিব
অ আকৌ আজিকালি আও মেচিনৰহে আও আজিকালি কোনো মৰণা, গৰু, বা পাৱাৰ টেলাৰে মাৰে আও খুনোৱা চিষ্টেমটো খুনোৱা মানে দিয়া মানুহ নাই কাৰণে আজিকালি আৰু চব মেচিন আও
পাৱাৰ টেলাৰ, গাৰু মৰণটো বহুত ভালকে মিছ কি মেচিনতকে কিন্তু মেচিনে সোনকালে হয় ভাল কিন্তু মানে তোমাৰ মেচিনত যোন টোন বহুত ধান ৱেষ্ট হয় গম পোৱা নাই
অ ৱেষ্টটো হয় মানে কষ্ট বেছি হয় আকৌ পাৱাৰবিলাই যৰা আকৌ চাউল বিলাকো ভাগে হেনো।
উম তোমাৰ যোনটো খেৰ উলাই সেই খেৰৰ লগত বহুত ধান গুচি যায়।
উম
আৰু তেনেকে আৰু সেইয়া এইপিনে ত মাৰিব লাগে সেইবোলি বেলেগত মাৰিব নোৱাৰি।
উম-উম কষ্টৰ কথা আছে। ন মানুহ মিচিনৰ লগতে এতিয়া মানুহদুটামান আহে অ ঠিক আছে হ'ব বাইদউ,